অ কৰিছা।
এ আছো এতিয়া কাম বন কৰি আছিলো অফিচৰ।
অ, এইটো মাতটো অলপমান চৰ্দি লগাৰ নিচিনা হৈ আছে।
অলপ চৰ্দি লাগিছে এতিয়া।
চৰ্দী লাগিছে।
অলপ চৰ্দি লাগিছে, ৰাতি এই ফেন বেছি। শুই থাকোঁ। বেছিকে দি শুৱা কাৰণে এনেকুৱা হৈছে। গৰম লাগে ন থাকিব নোৱাৰি।
ৰাতি নে এতিয়া?
ৰাতি।
এ, ঠাণ্ডা লগাকে ফেন দিলোঁ তেনেকুৱা হ'বই, ফেন মানে কি চব চলাৱ নেকি? মানে চিলিং ফেনো চলাৱ, তাৰপিছত ষ্টেণ্ড ফেনো লগাই দিয় নে কি?
নাই নাই হেৰি চিলিং ফেন দুখন আছে ন, সেই দুখন লগাই দিওঁ।
অ দুইখন চিলিং ফেন লগাৱ? পোৱালিটো সৰু হৈ থকা নাই, তাৰ প্ৰব্লেম নহ'ব? এবছৰ হৈছেহে তাৰ।
তাৰ ইমিউনিটিটো বাঢ়িছে, বাঢ়িছে তাৰ পতককে এনেকুৱা নহয়। মই হে যদি শুই যাওঁ তা আ নহয় তেনেকুৱা।
নহয়-নহয় তথা নাই তথাপিও কো ন বহি চলিবলৈ ক'ৰবাত দিগদাৰ হ'ব নহয়। কফ চফ যদি বহি যায়।
উম! তাক কাপোৰ দি থৈ দিওঁ ন।
সি একো আমনি নকৰে গৰম বুলি?
নাই ফেন অফ কৰি দিছোঁ একদম পুৰা। ঘামি পেলাই, ঘামি অৱস্থা নাইকিয়া হয়
নহয়-নহয় সি দলিয়াই নাথাকে কাপোৰ?
তাৰ কাপোৰটো সাৰ পালে দলি মাৰি দিয়ে, কিয় দিছ বুলি? উম-উম কৰি দিছ বুলি দলি মাৰি দিয়ে।
অঁ! দিবই ন। উম, সৰু পোৱালি এনেই গৰম বেছি তাতে যদি আকৌ বেছি ঠিকছে হাৱা দি পেলাই থৈ দিয়, হাৱা সোপা যদি লয় তেতিয়াহলে আকৌ কফ বহি যাব।
নহয় চিলিং ফেনটো বেয়া, সেইবোৰ ফেনটো ভাল। এ টেবুল ফেন মই লগাই থৈ দিওঁ, এওঁ গৈ পেলাই টেবুল ফেনটো অফ কৰি দিয়ে।
বেছি গৰম লাগিছে যদি, বেছি গৰম লাগিছে যদি বেলেগকে শুৱ দিলেই হ'ল।
অ তেওঁটো বেলেগকে শুবলে দিব লাগিব। ভাবিছো আমাৰ, মোৰ একে বিশ্বাস আছে একেলগে আহিছে বাপ
সেই তেনেকেতো এলা এলাৰ্জি হৈছে মানে। তেনেকে তাৰো হ'ব ন পোৱালিটো। সিও যদি নাক চাক খজুৱাই থাকে। অঁ, অকণমানি পোৱালি নহয় আৰু কিবা এটা হলে পতকে ক'বও নোৱাৰিব। উম। সেইটো কাৰণে, সেই পোৱালিটো মোখলেটো চাব লাগে।
অ তাকেতো সি একে জোৰ চে দিব বিচাৰে মানে।
জুৰচে দিলে, জুৰচে দিব বিচাৰিলে বেলেগকৈ বেলেগ ৰুমত শুব দিলেই হ'ল আৰু নহ'লে বেলেগকৈ বিচনাখন পাৰি সেইখনৰ একদম মূৰৰ ওপৰতে ফেনখন দি দিব দিলেই হ'ল।
অ তাকেতো কৰিম আৰু জোৰচে হেৰি কৰিলে।
অঁ, সেইটো কৰিব লাগ
তাৰমানা নেই যে ৰাতি উঠি যাওঁ উঠি গলে সি অকলশৰীয়া হৈ যাব যে, সেইকাৰণেহে অসুবিধা। মোৰে ফেনটো কমাই থব লাগিব আৰু।
ৰাতি উঠি গলে মানে ক'ত যাবি যাবি তই ৰাতি?
ৰাতি পেচাব কৰিবলে বাহিৰত উঠি যাওঁ ক বাথৰুম, সাৰ পালে উঠি আহিব ন, তাৰমানে উঠি আহি পৰি যাব পাৰে সি থাকিলে অ। সাৰ পালে উঠি আহিব।
একোতো বুজি নাপায় হয় দেই বৰ দিগদাৰ ন সৰু পোৱালিলৈ।
উম। আৰু অকণমান বোলে নামিব পৰা হলে কথাতো বেলেগ। সি যে নামিবও নোৱাৰে ন।
জ্ঞান জ্ঞান হোৱালৈকে মানে অকণমান আৰু ডাঙৰ হ'ব লাগিব, স দেদাই কৈছোঁ, পোৱালি ডাঙৰ কৰাটো কম ডাঙৰ কথা- নেকি?
এই ৰাতি গোটেই টোপনিয়ে অহা নাই মোৰ বাচ্ছাৰ লগতে। গাখীৰ খাই থাকিব দুটা বজাত। আকৌ তিনটা বজাত খালে আকৌ পাঁচটাত আকৌ ছটাত ন মোৰ টোপনি যাব নিদিয়ে, অ চকুৰ বিষ
চবৰে কেনেকুৱা অ, কাৰো বহুত মানে অৱ স্থা নাই তাকে, মোৰ মানে কিমান কি সপোন মই বাদ বুহি ৰাখিছোঁ মই একবছৰ, একবছৰ বন্ধ পাম, বন্ধ পালে মই গাড়ী গাড়ী শিকিম। গাড়ী শিকিম তাৰ বাহিৰৰ মই হেৰি আজিতো নেটৰ পৰীক্ষা আছিলে, মই দুবাৰ যাব নোৱাৰিলো, মই বোলো হেৰি গাড়ীখনো বেয়া হ'ল মানে আকৌ কুল এণ্ড লিক কৰিছে, সেইকাৰণে নোৱাৰিলোঁ নহয় যাম বুলি আছিলোঁ। আকৌ সপোন দেখিচিলো যে পোৱালিটোৰ তাৰপিছত বেলেগটো অফিচৰ কাম নাথ থাকিব, বোলো সেই সেই অফিচৰ কাম নাথাকিলে যেতিয়া পঢ়ি পেলাই আকৌ নেক্স ডিচেম্বৰ মই নেট দিম, তাৰপিছত এজনীয়ে হাঁহিছে কৈছে তুমি শুবই পোৱা নাই নোপোৱা তোমাৰ বুলে কিমান সপোন বা গাড়ী শ কা, নেট দিয়া, মই বুলো ৰ'ব কিছুমানে শুব পোৱা নাই কিজনী শুব পাওঁৱেই
নহয় বাচ্ছা হলেতো এৰিব নোৱাৰে ন মানুহে এনেকুৱা ফ্রিলি সেনেকোৱা হবই নোৱাৰে, এটা বাচ্ছা কম্প্লিত টাইম দিব
অ বাইদেউ মই এনেকুৱা মানুহো দেখিছোঁ যিয়ে বাচ্ছা হাতত লৈ, বাচ্ছাই ইমানেই আমনি নকৰে, বাচ্ছা হাতত লৈ পেলাই পৰীক্ষা দিয়ে। দি পাছ কৰিছে, একো আমনি নাই ওচৰত লৈ পেলাই, এনেকুৱা ফেমিলি চাপৰ্ট লাগিব। ফেমিলি চাপৰ্ট লাগিব। বাৰু, বাচ্ছাটো লৈ লৈ পেলাই তেনেকে প পঢ়িছে, একো আমনি নাই বাচ চ্ছা মানে এনেকুৱা
উম, লৰা পোৱালি।
অ মই তেনেকোৱাও দেখিছোঁ, এই ছোৱালী পোৱালটোহে এতিয়া যিটো ছেকেণ্ডটো হৈছে ছোৱালী পোৱালিটোহে মানে দুষ্ট অলপমান। ল'ৰা পোৱালিটো একদম ঠাণ্ডা মাণ্ডা, আৰু সেইটোক লৈ লৈ বি এড পঢ়িছে, সেইটোক লৈ লৈ চাগে নেটচলে তেনেকৈ দিছে এনেকুৱা মানে।
উম। না ভালেই যদি ইমান বাচ্ছা সৰল সহজ হয় কিন্তু বাচ্ছা বাচ্চাটো তেনেকুৱা নহয় বাচ্ছা ঘূৰি ফুৰে, বগাই ফুৰিব
কিছুমান হয় ৰ
মাকক অনবৰতে মাক লাগে মাক মাকৰ বাহিৰে বেলেগত নাযায় কান্দে, ত মোৰ আমনি কৰিছে। ছিলে বিৰাট।
কেইটামান নিচিনা তেনেকুৱা হলে, মই সেইটোৱে আশা কৰি আছোঁ আৰু ভগৱানে
শৌচ কৰিলেও কান্দিব, পেচাব কৰিলেও ৰাতি কান্দে, এই মোৰ টোপনি খতি
এ নহয়, সিহঁতে কথা ক'ব নোৱাৰে ন। কথা ক'ব নোৱাৰিলে সিহঁতৰ, ভাষাটো এটাই ন কান্দাই। কান্দাটোৱে সিহঁতৰ ভাষা, অ মই মানে শৌচ কৰিছোঁ।
চব চব চবকে গাখীৰ খাব।
এ আৰু
হাগি হাগা বুলি কলেও জোৰ চে কৈ থাকিব। পেচাপ পৰিলে সহ্য কৰিব, সেইটোয়ে বা হা।
অ, কান্দি কান্দি কান্দি কান্দি সিহঁতে
আৰু কেতিয়াবা বেয়া লাগে কেলে ভোক লাগিলেও কান্দি থাকে। ভোক লাগিলেও কান্দি থাকে, তাৰ পিছত আকৌ হাঁহে, উম। কিন্তু বুজি পোৱা হৈছে অলপমান এইটো আনাচোন বুলি কলে সেইটো আনাচোন উঠাই মই চাইছো সুধি পেলাই। এইটো উঠাই আনাচোন এবছৰে বলটো কিন্তু বুজি পাইছে।। তে। এ উঠাই আনি পেলাই, অ দলিও মাৰি দিয়ে।
অ নহয়, এ আৰু আৰু হেৰি কৰিবি মোক কালি আৰু আৰু এগৰাকীয়ে কলে, এজনীয়ে কলে এই যে কথাবিলাক যিবিলাক অ আমি ধৰি লওঁ ভাত, মাছ এ এ এনেকে ক'বি মানে। এ হেৰি কৰিবলে কবি এই যে ততলা কবলে কয় যে এই তিতি মাম খাম, অমুক তমুক সেইবিলাক কৰিলে কনচেপ্ট তো এতিয়া পৰাই ক্লিয়াৰ নহয় ন একদম পূৰা শুদ্ধ ভাষা শিকাবি
উম শুদ্ধ ভাষা শিকিব মন কালি নে পৰহিদিনাখন মায়ে ফোন কৰোতে, ম ক মগ দি
কি কৈছে?
মক দি
মগ দি বুলি কৈছে
অহ অহ মগ দি অহ। আৰু ৰাতিপুৱা সময়ত যাও ন নাজানো ৰাতিপুৱা সময়ত। অহ উম কাম কাম কৱা মাজতে কয় যা যা যা যা।
অ মানে হেৰি ৱৰ্ড বিলাক কয় ন। ভাঙা ভাঙা ভাঙা ভাঙা ৱৰ্ডবিলাক।
ভালা ভাল কয় কয় আকৌ কয় নাই যা যা যা। যা আৰু কয় আহ। মোক কয় আহ আহ আন আন।
আন অ এটা এটা অৰ্ডাৰো।
সেনেকে। যে ৱৰ্ড কৈ আছে কিবা কিবি।
ভালো লাগে চাগে ন দেখি পেলাই নতুন নতুন ৱৰ্ড শিকি আছে কৈ আছে হেল্ল'। হেল্ল। হেল্ল হেল্ল হেল্ল